উ
হেল্ল'
ন
নমস্কাৰ আপুনি নিজৰ ফোন ওচৰলৈ আনি কথা পাতক অ আপুনি এ কি খুব বেছি ভাল পায়
মই ও
আৰু বিহুৰ বিষয়ে অলপমান এক্ কৰকচোন বিহু কি কেই প্ৰকাৰৰ
বিহু ল অ
কওকচোন বিহু কি কেই প্ৰকাৰৰ আপুনি কোনটো বিহু বেছি ভাল পায় সেই বি বিহুত আপুনি কি কৰে
হয় বিহু তিনি প্ৰকাৰৰ বিহু হ'ল অসমৰ প্ৰাণ বহাগ বিহু যিটোক আমি ৰঙালী বিহু বুলিও কওঁ কাতিক বিহু কঙালী বিহু বুলি জনা যায় মাঘ বিহু যিটোক আমি ভোগালী বিহু বুলি কোৱা যায় মাঘ বিহুটো জানুৱাৰী মাহৰ মানে মাজৰ সময়ত উদযাপন কৰ কৰা হয় তাৰপিছত কাতি বিহু অক্টোবৰ মাহত উদযাপন কৰা হয় ৰঙালী বিহুটো এই আমাৰ কেইদিনমান আগতে গৈছে এপ্ৰিল মাহত
হয়, আৰু
আৰু ৰঙালী বিহুত আমি ধেৰ নাচোঁ গাওঁ ফুৰোঁ
কাতি বিহুত আপুনি কি কি কৰে কম
কাটি কিও কাতি বিহুত কাতি বিহুত আমি তুলসী সি গছৰ তলত চাকি দিওঁ দ কা কাতি বিহুত মানে কি ধান চান চপোৱা হয় আৰু কাতি বিহুত মানুহৰ ঘৰত ইমান মানে ইমান পৰ্যায় পৰিমানণৰ ধন নাথাকে কাতি বিহু কাতি দেৱতাক পূজা কৰা হয়
আহ ৰঙালী বিহু এইবিলাকত আপুনি কি কি কৰে
আৰু কাতি বিহুতটো কাতি মাহত পালন কৰা হয়
আৰু বাকী
আৰু কাতি বিহুৱে
ৰঙালী বিহু
ৰঙালী বিহু ৰঙালী বিহুতো আমি বিহু নাচিবলৈ যাওঁ
আৰু খি কৰে ৰঙালী বিহু কিহৰ উৎসৱ
ৰঙালী বিহুতটো ৰঙালী উৎসৱ নাচি বাগি ৰঙালী কৰোঁ
আৰু কি কৰে
বিহু নাচোঁ
আৰু
আৰু পিঠা চিঠা বনাও গাঁৱলৈ যাওঁ
আৰু
আৰু কি কৰো আৰু লগৰবোৰৰ লগত আনন্দ কৰোঁ
আৰু আপোনাৰ প্ৰিয় উৎসৱ কোনটো
মোৰ প্ৰিয় উৎসৱ ক'বলৈ গলে' বিহু আৰু আপোনাৰ দীপাৱলী
উম কি কৰে দীপাৱলীত আপুনি
দীপাৱলীত আমি দীপাৱলীটো এতিয়া আপোনাৰ পোহৰৰ উৎসৱ হয় আৰু দীপাৱলীটো একদম মানে মোৰ কাৰণে একদম বহুত ধুনীয়া উৎসৱ আৰু
উ আচ্ছা আপুনি কি কি কৰে এনে দীপাৱলী কেনেকে নিজৰ দীপাৱলী টো উদযাপন কৰে আপুনি
দীপাৱলীটে আমাৰ ঘৰখন উজ্জ্বল হৈ পৰে ঘৰত লাইট লগাও আমি বিভিন্ন ধৰণৰ পূজা কৰো তাৰপিছত বিভিন্ন ধৰণৰ বস্তু বনা খোৱা বস্তু বোৰ বনাও আৰু চবৰে লগত একদম উ উৎসাহ উললাহেৰে পালন কৰো উম দীপাৱলী আৰু দীপা আৰু বলি দুটা শব্দ দপ দ্বীপ মানেতো গম পায়েই ৰ'ষ্ট পত্নী হয় উজ্জ্বল দীপক
উম
আৰু কেইটামান ওখৰ বিষয়ে কওক আপুনি। ‌ আপুনি- ভাল হয় ন নাই?
অ ফুৰি ভাল পাওঁ, বিভিন্ন- উ খাইলে ভ্ৰমণ কৰি ভাল পাওঁ আৰু মই
আপুনি এতিয়ালৈ কেই কেইখন কেইখন ঠাইলৈ ভ্ৰমণ কৰিছে- ততেই- ঠাইখনৰ বিষয়- পৰা আপুনি কি কি শিকিবলৈ পাইছে আপোনাৰ জীৱনত এ সেই ঠাইখন গৈ আপুনি কি অ- অনুভৱ কৰিছে, অলপমান কৈ দিয়কচোন
হয় মই কেইদিনমান আগতে বাৰু মই কি কয় গুজৰাট গৈ আহিলো আৰু তাতে মই বহুত ধৰণ বহুত ধুনীয়াকে উদযাপন কৰিলো তাৰ মানুহবোৰো বহুত ভাল আৰু আমি নাচিবলৈ গৈছিলো বিহু নাচি আহিলোঁ- তাতে আমাক বহুত মানে কি কৰিলে সেয়া মানে বহুত- সিহঁতৰ ম আি নাছিল আমি সিহঁতৰ ডান্স উপভোগ কৰিলো গুজৰাট এনে আপোনাৰ কি- গৰবা ডান্স কৰে সিহঁতৰ আমাৰ যেনেকে বিহু সিহঁতৰ গৰবা ত সিহঁতৰ গাৰ্বা ডান চালো আমি
উ
তাৰপিছত খালো আমি বিভিন্ন ধৰণৰ পকান সিহঁতৰ কি জেলেবিী ফাপৰা খালো যিটো তাতে বোলে বহুত- উ মানে তাৰে একদম ইয়াতে আমি যেনেক লাৰু পিঠা খাওঁ তাৰে সিহঁতে আৰু কিবা উৎসৰ আহিলে সিহঁতে জালেবি- চফৰা খাই আৰু-
চা আৰু- আৰু কি কি কব কৰিলে
হয় আৰু সিহঁত টা ড্ৰেছ পিন্ধিলো গাৰবাৰ ড্ৰেছ পিন্ধি চালো বিভিন্ন ঠাইলৈ গলো ষ্টেচু অফ ইউনিটি চাবলৈ গিলো চৰ্দাৰ বল্লভ ভাই পটেলৰ আটাইতকৈ ডাঙৰ মূৰ্তি তাতে সজোৱা হৈছে সেয়া চাই আহিলো বহুত ভাল লাগিল।
আচ্ছা আৰু আৰু আৰু কি কি ঠাইলৈ ভ্ৰমণ কৰিছে আপুনি সেই ঠাইৰ বিষয়ে অলপ কৰিলেও তাতে গৈ কেনে অনুভৱ পাইছে, তাতে খাদ্য আহ আপোনাৰ সাজ পোচাক আহ ব্যক্তি- স্বভাৱ চৰিত্ৰ আদি- অ যি সম্পূৰ্ণ বিষয় অলপ
আৰুটো বিশেষ তেনেকুৱা জেগা ঘুৰা নাই বাৰু মই
যোনখিনি ঠাই ঘূৰিছে আপুনি
সেইটো গুজৰাট আছিলে তাৰছত অসমৰে কৰিছো অসমতে আ- ইমান ধুনীয়া জেগা বাহিৰলৈ কেলে যাব লাগে
উম, অসমৰ ক'তো ক'ত গৈছে আপুনি?
অসমৰ মই ক'ত গৈছো কামাখ্যা মন্দিৰ গৈছো
কামাখ্যা মন্দিৰ ইতিহাসৰ বিষয়ে অলপমান অলপমান কৈ দিয়কচোন?
কামাখ্যা মন্দিৰ ইতিহাস কি চ হলে জানেই আপুনি অসমৰ পৰা হয় আপুনিটো জানেই কামাখ্যা মন্দিৰ এতিয়া কামাখ্যাামন্দিৰ ইতিহাস কব লগীয়াতো এনে নাই কামাখ্যা মন্দিৰত আপোনাৰ চবে গম পায়েই নীলাচৰ পাহাৰৰ তাতে আছে অ আৰু ক উমানন্দ মন্দিৰ ঘূুৰো উমানন্দ মন্দিৰতটো জানেই ব্ৰহ্মপুত পুত্ৰ নদীৰ মাজত আছে মাজ ভাগত অ উম উ
আৰু ক'ত ক'ত গৈছে আপোনা? মই ভা- টো বাহিৰত যোৱা নাই কিন্তু অসমতে ফুৰিছো ধুনীয়া ধুনীয়া জাগা, উম
এনেই জাগা ক'ব পাৰিব নেকি?
যেনে ডিব্ৰু ডিব্ৰুগড় কাজিৰ- ৰঙা, বগামাটি, ডগবৈ আপোনাৰ এই উম এফালে আপোনাৰ দিপৰ বিল ধুনীয়া ধুনীয়া ঠাই ফুৰিলো
আচ্ছা বগা মাটিতো বহুত ধুনীয়া ঠাই দেই কিন্তু তাতে বহুত হাত- তি ওলাই ন?
উম।
অ', আমিও গৈছিলো এবাৰ কিন্তু আমি তাতে যাব নোপালোগে হাতীৰ কাৰণে মাজতে আধা পৰা আমি ঘূৰি আহিবলগীয়া হ'ল।
আচ্ছা।
আপুনি কামাখ্যাই মন্দিৰ গৈছেনে নাই?
গৈছো কেইবাবাৰু।
আচছা দে ঠিকে আছে বোলো ইমান জোগা ঘূৰিলে কামাখ্যা মন্দিৰ গেং ন ঘূৰিলে নে কি?
আপুনি এ আপোনাৰ প্ৰিয় খাদ্য?
মোৰ প্ৰিয় খাদ্য গাহৰি মাংস, তাৰপিছত আপোনাৰ গুন্দ্ৰুক।
গুন্দ্ৰুক কি বস্তু?
সেইটো আমাৰ মানে আমাৰ খাদ্য আৰু আৰু মই নেপালী হয় যিহেতু আমাৰ প্ৰিয় খাদ্য সেইটো।
উম গুন্দ্ৰুক, মই তো বুজাই দিবচোন কি ব কি বা গুন্দ্ৰুক কি নাম গুন্দুক, গুন্দুক, গুন্দ্ৰুক আটচা।
উ, সেইটো মানে আপোনাৰ লাই শাক যে মূলা শাক সেই দি বনোৱা হয়। টোক মানে আপোনাৰ টেমা এটাত ভৰোৱা হয় তাৰপিছত তাক বাহিৰ ৰ'দত শুকোৱা হয়। তাৰ পিছত তাক থেতেলি কিনি সেইটো একদম শুকাই কিনি সেইটো অলপ টেঙা হ'ব দিয়ে। তাৰপিছত সেইটো টেমাত ভৰাই থয় সেনেকুৱা মানে শুকান হৈ যোৱা পাছত সেইটোত আৰু জোল দি কিনে নহৰু চহৰু দি কিনে বনাই কিনে খাই বৰ ভাল লাগে।
আত্ছা আৰু আৰু কি কি খাদ্য?
আৰু আমাৰ চিয়েল ৰুটি বুলি কয় সেইটো ভাল
শিয় শিয়াল মই শিয়াল শুনিছিলো চিয়াল প্ৰথমবাৰ শুনিলো। শিয়াল নেকি খিয়াল খাই নেকি আপোনালোকে-
অই ন হয় ধেত তেৰিকা খিয়াল ন নহলে মানুহে ভাবে সেইটো খিয়াল বুলি কিন্তু খিয়াল নহয় সেইটো মানে এতিয়া আপুনি বুজি পাৱাকে কবলৈ গ'লে খাৰু পিঠা নে গোল গোলক কে যে থাক মেকডনল্ছৰ নি
গোল গোলকে বিস্কুটো থাকে
বিস্কুট থাকে গম পাইছো কিন্তু সেইটো এটা পিঠা হয় আৰু সেইটো নেপালী বিলাকে মানে ভাইদ য'ত খায় আপোনাৰ কিবা পশৱ হয় বনাই আৰু এনেকে আমি লাৰু পিঠা বনাও সেনেকে বনাই সেইটোও বনাও আমাৰ ঘৰৰ খে তো ও চলে না আমি দুইটাই খাওঁ লাৰু পি ঠা লগে লগে খাৰু পিঠাও খাওঁ সেইটোক মানে আমি খাৰু পিঠা বুলিয়ে কওঁ আৰু সেইটো মানে বহুতে হাতত খাৰুৰ নিচিনাও পিন্ধে
অ' আপুনি পিন্ধি পাইছেনে নাই মানে সেইটো সাৰো পিন্ধি মই বিয়া ফাংচন বিয়া চিয়া যাব পাৰিম মানে
সেইটেইকা সেই সেইটো নহয় বাৰু মানে মই আপুনি বুজি পোৱাকে কৈছো আৰু আপুনি যিহেতু দেখাই নাই চাগে ক'ত বুজি পাব কিন্তু মানে মানে এটা অনুভৱ কৰিব পাৰে যে খাৰুৰ নিচিনা পিঠা হয় আৰু
অ
পিঠাটো সেনেকোৱা গুল
অ এ এনে আপোনাৰ প্ৰিয় প্ৰিয় ৰং ৰঙৰ বিষয়ে কৈছো কলত প্ৰীয় ৰং কি বস্তু আপোনাৰ
মোৰ প্ৰিয় ৰংটো ৰঙা
কিয় ৰঙাটো কিয় বাকী বহুত কালাৰ আছে বগা আছে হালধীয়া আছে সেউজীয়া আছে নীলা ঘন নীলা ম তিয়া
মানে মোৰ ফেভৰেট কালাৰটো হল ৰঙা আৰু মানে মোক বহুত পুটোকে খং উঠি যাই যে সেইকাৰণে মই মানে ৰঙাটোকে হে কৰো ৰঙাটো এংগাৰৰ হয় ন খঙৰ প্ৰতীক হয় যে ৰঙা একদম মানে
কিন্তু খঙাল হ'ব নালাগে খঙাল হ'ব কাব নালাগে খঙাল হল হিংসা হিংসাৰ প্ৰতীক আমি অহিংসা ৰাস্তা চলিব লাগে
হয় হয়
ঠিক আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল পুনৰ পুনৰ লগ পাম
হয় হয় ঠিক আছে আপোনালোকতো কথা পাতি ভাল লাগিল ধন্যবাদ আহ ঠিক আছে দিয়ক হ'ব থেংকইউ